অ, উম, কি খবৰ? অ অ পাই আছো পাই আছো। উম অ অ অ ময়ো অ মানে ভালো নহয় বেয়াও নহয় আৰু মজলীয়া টাইপ আৰু।
বাকী ঘৰত চবেই ভালে আছে?
তোমাৰ ঘৰৰ ফালে চব ভালনে?
অ অ আছে দিয়া।
এ ইমান গৰম দিছে, গৰমত থাকিব নোৱাৰা টাইপ হৈ গৈছো।
তাকে বহুত গৰম দিছে। কাৰেণ্টটো নাথাকে ৰাতি ৰাতি হলে।
উম কাৰেণ্ট মানে এতিয়া নাইয়ে আমাৰ ইয়াত, মই সেনেকে বহি আছো বিচনী এখন লৈ পেলাই বিচি আছো আৰু।
উম এতিয়া গৰমো পৰিছে ন এইটোৱে আৰু।
তাকে গৰমতো গৰমে ইপিনে আৰু লাইনটো নাথাকে।
অ পিছে
পঢ়া শুনা কেনে চলিছে? নাই এনে বহি আছিলো ভাবিলো তোমাক মাৰো।
পঢ়া শুনা মানে সেনে কে হোৱাই নাই এনে গধূলি এনে কিতাপ কিবা কিবি কিতাপ এনে কাহানী বোৰ শুনা যায় আৰু।
সাধু কথা কিবাই হওক, কিবা এনেই পঢ়ি থাকো আৰু।
অঁ মইয়ো অলপমান এনেকে, আজিকালি এ আই তে অলপমান চাই থাকোঁ কিবা কিবি।
অ অ অ সেইটো হয় কিন্তু সেই টো মানে এটা মানুহক বহুত মানুহক বহুত মানে এটা সহায় কৰি দি আছে এই বস্তুটোৱে।
তাকে কয়ছেট জি, পি, টি জেমিনাইটোৱে বহুতখিনি সহায় কৰিছে আজিকালি।
উম'
পঢ়া শুনাটো ব্যৱহাৰ কৰিব পাৰি।
তাকে মানে, মই এজন মানে লগৰক মানে আমি লগ লগৰজনে মই কৈছিলো যে, সেই কিতাপ কিনা নাই কেনেকে মানে পৰীক্ষাবোৰ দি আছে আৰু, সি কলে কি মানে, এই মোবাইলৰ পৰাই পঢ়ি আছো, এই এই এপ বোৰৰ যোগেদিয়ে বোলে, মই তেতিয়া মানে আচৰিত হৈ গ'লো যে ইমান খিনি সুবিধা যায়, এপবোৰত
তাকে কেই, কেইবছৰমান আগত এনেকোৱা নাছিলে, এতিয়া কি হৈ গ'ল এইবিলাক। এয়াই বিজ্ঞানী
তাকে
তুমি ইউজ কৰা নে নাই তেতিয়া হ'লে!
মানে মই সি ক'লে ন, যে ইমানখিনি সুবিধা আছে তেতিয়া মানে মই নিজৰ মানে ডিগ ডিগ্ৰী মানে ফিফ্ট চেমি মানে ফিফ, পঞ্চম আৰু ষষ্ঠম তো' স্নাতকত্তৰ মানে পৰীক্ষাৰ যোনবোৰ এনচাৰ এনচাৰ আছিল ন, কুৱেশন এনচাৰ মই তাৰ পৰাই পঢ়িলো। তাৰ মানে, ৰিজাল্টটো মানে বেয়া নহয় ঠিকেই, ভালে খিনিয়ে ভাল হয় মানে্ মানে এঞ্চাৰবোৰ শুদ্ধই দিয়ে মানে, প্ৰশ্ন এঞ্চাৰবোৰ।
উম উম মইয়ো সেইটোৱে ব্যৱহাৰ কৰোঁ আৰু ময়ো কৰোঁ ব্যৱহাৰ, পৰীক্ষাৰ সময়তে ব্যৱহাৰ কৰোঁ ইম্পৰ্টেণ্ট কুৱেশন কিছুমান দি দিওঁ, এনচাৰছ বিলাক দি দিয়ে ভালকৈ চাই লওঁ, সেইটোৱেই আৰু, ময়ো কিতাপ নিকিনোৱে মানে
তাকে মানে মই এইবাৰ মানে চালো যে, ইম্পৰ্টেণ্ট কুৱেশন কে দিব পেৰে নে, মই কলো যে পাঁচ মানে যোৱা পাঁচ বছৰৰ প্ৰশ্ন এইবাৰ মিলাই মোক কিছুমান মানে, কমন মানে ইম মানে প্ৰয়োজনীয় প্ৰশ্ন এনচাৰ বিচাৰি দিয়া আৰু দি আৰু মই সেয়ে পঢ়ি গ'লো আৰু, কিন্তু প্ৰশ্নবোৰতো মানে সেনেকুৱ বহুত মিলা আহি গৈছে মানে, নে, কি বে কি ব্যৱস্থা এইটো, তাৰ মানে পুৰা প্ৰশ্ন এবাৰ মানে উলাই দিয়া যায়, ইমান মানে কমন আহিছে মানে, প্ৰশ্ন পেপাৰখন অলপ পৰঢ়্
উম তাকে আজিকালি বহুতখিনিয়ে সহায় কৰিছে, এ আইয়ে ষ্টুডেণ্টবিলাকক।
উম'
আৰু সময়টো ৰাহি হৈ যায় আজিকালি। এ আই ব্যৱহাৰ কৰি। উম
তাকে মই যেতিয়া পৰা গম পাইছো তেতিয়া পৰা মোৰ কিতাপ কিনাই হোৱা নাই মানে মোবাইলৰ পৰাই যি পঢ়া যায় আছে। হেল্ল'
বেছিও ফুল নহয় আৰু, এনচাৰছবিলাক ঠিকে ঠিক ঠাকেই আহে।
আৰু মানে কথাটো কি হ'ল মানে নিজ নিজামত ত' মানে বনাই কৰিব, বা পাৰি যদি তুমি বিচাৰা যে তোমাক লম, মানে কুৱেশন এনচাৰটো লাম্বাকে লাগীলে লাম্ব কে ওলাই দিব শ্বৰ্ট কে লাগিলে শ্বৰ্ট কে ওলাই দিব। সেইবোৰ সুবিধাও আছে মানে।
উম উম যিমান মাৰ্ক হিচাপত লাগে, সেই মাৰ্ক হিচাপতে বনাই দিব এনছ- দেজ আৰু একজামৰ এদিন আগত ৰিভাইত কৰিব থাকি- কিলো সেনেকে সেই হিচাপতে পইণ্টছ ৱাইজ দি দিয়ে। যাতে পইন্টছ কেইটা পঢ়ি কিনে লিখিব পাৰি আৰু একজামত। পাছ কৰিব পাৰি আৰু পঢ়ি কিনে এদিন আগত হ'লেও।
পাছ অ পাছ মানে-মানে এনচাৰ বোৰ বহুত মানে বহুত চ তোমাৰ মই যদি মানে একজামৰ আগদিনা মানে মুখস্থ কৰা। তবোৰ অকণ অকনকে উলাই দিব আৰু সেইবোৰ এনচাৰ মানে পৰা মানে একদম মিল থকা মানে এনচাৰবোৰ। কুৱেশনটোৰ লগ
আজিকালি চব জেগাতে ব্যৱহাৰ কৰিব লৈছে এ আইটোৱে
উ
শিক্ষাটো ব্যৱহাৰ কৰে চিকিৎসালয়টো ব্যৱহাৰ কৰা হৈছে
মোৰতো এনেকুৱা লাগে যে এই ব্যৱস্থাটোৱে চাগে মানুহৰ মানুহক মানে কিছুমান কাম কিছুমান মানুহৰ চাগে কাম খাই দিব চাগে এনেকুৱা টাইপ কিছুমান মানুহৰ চাগে চাকৰি গুচি যাব এইটো কামক মানে
অঁ তাকে অলপ-চলপ খাব আৰু গোটেই সম্পূৰ্ণভাৱেও নহয়
উম
মানুহৰ দক্ষতাটোও লাগিবই চব কামত হ'লেও চিন্তাধাৰাটো লাগিব
তাকে হয় মাৰ পিছে নটোও হয় বাৰু কিন্তু এয়াই চিন্তাধাৰাটো মানুহৰ মানুহ সমান মানুহতকৈও বেছি বুলি ক'লেও ভুল নহয় এনেকুৱাতে হৈ গৈছে আজিকালি।
আৰু কেইবছৰ মান পিছত কি হয় ভাবিব নোৱাৰিম চাগে।
উম তাকে পিছে ইয়াৰ যিমানখিনি উম উম। পিছে ইয়া অ ইয়াৰ যিমানখিনি সুবিধা দেখা পাইছা তুমিতো ইয়াৰ কিছুমান লাগে। অসুবিধাও মানে দেখা পাইছে চাগে।
উম কিছুমানে বেয়াকে ব্যৱহাৰ কৰে এইটো বস্তুটোৱে।
উম
আজিকালি এআই ডি ভিডিঅ' বনাই নে কিছুমান বেয়া বেয়া ভিডিঅ' বনাই বহুতে।
উম
ভাল কামত ইউজ ব্যৱহাৰ কৰিলে ভাল আৰু চব বস্তুৱে
মানে মই দেখি মানে মইটো ক'লো কিয় যে মই দেখি পাইছিলো মানে। মানে বেলেগৰ মুখখন উঠাই আনি বেলেগ মানে বেলেগৰ মুখ এখন উঠাই আনি বেলেগৰ ফটোত লগাই দিয়ে মানে চত এ আইৰে বহুত মানে একদম বিভিন্ন বিভিন্ন ভিডিঅ' বনাই মানুহ এজন মানে খোজকাঢ়ি আছে কিন্তু তেওঁ নাচি থকা বা ক'ৰবাত বেলেগ জেগাত দেখাই দিয়ে মানে এনেকুৱা টাইপ মানে ইমান এটা কৃত্ৰিম এটা সেই টেকনলজি বুলি ক'লেও ভুল নহয় ইমান।
উম
তাকে আৰু মানে মই নিজকে ট্ৰাই কৰিছিলো আৰু এবাৰৰ বেলেগ মানুহ এজনৰ মানে বেলেগ মানুহজনৰ ফটোৱে দি নিজৰ ফটো এইবাৰ চাইছিলো যে পাৰি নোৱাৰি। কৰি কিন্তু কৰি দিছে মানে এনেকুৱা। আৰু মানে আচল নে মানে নকলেি ধৰিবই নোৱাৰি মানে ফটোখন চাই পেলাই এনেকুৱা মানে।
আজিকালি এডিটো কৰিব পাৰিনে একদম পুৰা হাই কোৱালিটিতে। তোমাক কি? হিচাপে প লাগে সেইটো লিখি দিলে হৈ যায় আহি যাব সেনেকৈ।
তাকেই মানে। কিছুমান মানে সুবিধা থাকিলেও বহুতখিনি-বহুতখিনি অসুবিধাও আছে মানে চৰকাৰ মানে। দেশ এখনৰ ক্ষেত্ৰ এইটো।
উম।
আ যিহেতু।
তুমি কি কি কামত ব্যৱহাৰ কৰা এইটো?
এইটো মইতো পঢ়াৰ কাৰণে ব্যৱহাৰ কৰো আৰু মানে পঢ়াৰ সময়ত মানে পঢ়াৰ কোৱেইছন আছে। তেনে ক্ষেত্ৰত।
ব্যৱহাৰ কৰা যায় আৰু কেতিয়াবা কেতিয়াবা কিবা। মানে কিছুমান মই জীৱন জীৱনৰ কথা কেতিয়াবা পাতিবলৈ কিবা যদি মোক লাইক মোক কিবা যদি আহ এডভাইচ লাগে তেতিয়াও মই মানে সুধি লওঁ যে কোন টো ভাল কোনটো বেয়া সেনেকোৱা টাইপ আৰু।
ভালেই কৰাই দিয়া ভালকে ইউজ কৰিলে ভাল।
উ তুমি কি ক্ষেত্ৰত ব্যৱহাৰ কৰা যায়?
মই এইটো পঢ়া শুনাতে বেছি ব্যৱহাৰ কৰা যায় আৰু কিবা ৰিচাৰ কি বা এইটো গুগলত চোৱা নাযা। যায় ইমান এটা, চেট জি পিটি বা জেমিনাইকে চোৱা যায়।
উম
ৰেট কাৰেক্ট এন্স্বেৰটো দিয়ে একদম সঠিক জাগাত, কোনটো কেনেকুৱা হ'ব কি হয়। আৰু কিছুমান ডাটা চাব লাগিলেও ভাল।
অ অ সেইটো হয়। মানে আগতে আমি বিচাৰি ফুৰিব লাগিছিল যে এইটো এইটো ক'ত ক'ত বিচাৰি পাম মানে, এই তথ। থবুৰ কিন্তু আমি তাতে যদি এবাৰ ভালকে মানে লিখি দিব জানো আৰু তথ্যখিনি মানে কোনটো মানে বছৰৰ লাগে। মানে সেই সময়মতে বিচাৰ। সেই মানে ওলাই দিও মানে আমি বিচাৰিব নালাগে, কেনেকুৱা জীবন।
বেলেগ বেলেগ ৱেবছাইটত যাব নালাগে আৰু ডাইৰেক্ট এটা জেগাতে আহি যায়, গোটেইখিনি বস্তু।
তাকে বহুখিনি সময়ত ৰাহি হৈ যায় মানে একদম।
মই ভবা নাছিলোঁ ইমান যে আগবাঢ়ি যাব, ত দুই বছ ছৰ মানতে আচৰিত হৈ গৈছোঁ মই। দেখি এতিয়া বৰ্তমান যি হিচাপত ব্যৱহাৰ কৰি আছে চব কামতে।
তাকেই মানে। এইটো মানে ব্যৱহাৰ এই বৰ্তমান যুগত এতিয়া মানে ভালে আছে চাগে কিন্তু। দুবছৰমানান পিছত চাগে এ এই ব্যবস্থাটো চাগে কিছু মানুহৰ মানে। বহুত মানে অসুবিধাৰ সন্মুখীন কৰিব চাগে এই এই অৱস্থায়ে।
উ ময়ো তাকে ভাবিছো এতিয়ালৈতো ঠিকেই আছে পিছ লৈকে চাকৰি তাকৰি অলপমান কমি যাব। এয়াই কাৰণে, চব বস্তুতে ব্যৱহাৰ কৰে ন আজিকালি।
চাকৰি আৰু কিছুমান মানে মানে বেয়া বেয়া ভি ভিডিঅ মানে কাৰোবাৰ মোখ কাবাত ক'বাত লগাই মানে দেখাই দিয়ে যে। সেইটো অৱস্থাও বহুত বেয়া মানে।
উম আজিকালি সৰু বাচ্ছাব বিলাকে এ আই ভিডিঅ' চাই থাকে দেখিছানে তুমি? খোৱা টাইমতো মাক দেউ তাকে দেখায়। খাই থাকে, তাৰ পৰাই ক্ৰিয়েটৰ বিলাক কে ইনকামো কৰে ভালেখিনিয়ে।
হই অ মানে ইনকাম চৰ্চাও হয়। মান এতিয়া বৰ্তমান সময়ত ভালে খিনি আছে কিন্তু পিছলৈ যাই চাগে সটো ভাল নাথাকিব এনেকুৱা টাইপ লাগে। ত
মোৰো সেনেকুৱাই ভাবিছে আমাৰ সময়খিনিও এতিয়া সেনেকুৱা হৈছে
আৰু কোনোবাই যদি নিয়ন্ত্ৰণ কৰিব পাৰিব সিটোও মনত ভবা নাই নিয়ন্ত্ৰণ কৰিব নোৱাৰিব এইটো যি হৈ চবে এতিয়া আগবাঢ়ি আহিছে উম', - উম',
তাকেই আৰু যেনেকুৱা হয় সেনেকুৱাই হ'ব চলি থাকিব লাগিব আৰু
উম', তাকেই আৰু মানে মানুহে যে মানুহে যাতে অকল ভালত ইউজ আৰু বেয়াটো যাতে ইউজ নকৰে সেইটো ব্যৱহাৰ নকৰে আৰু বাকী ভাত চাত খালা তুমি?
হয়, এইমাত্ৰ খাই উঠিলোঁ আৰু
অ', - অ', মইও খালোঁ আৰু খাই বৈ ভাবিলোঁ শুমে নেকি তেতিয়াই তোমাৰ ফোনটো আহিলে
দিয়া তেতিয়াহ'লে শোৱা কথা পাতি ললোঁ ভাল লাগিল
উম', উম', মোৰো ভাল লাগিল উ', দিয়া